অঁ হেল্ল' হেল্ল' হেল্ল' হেল্ল'।
অঁ শুনিছো কোৱা শুনিছো।
কিবা কি কৰি আছা।
আছো এনেই তুমি।
আছো মই উ কিবা খালা।
খালো খালো, তুমি খালা?
উম খালোঁ ভাত নাই বনাহে আছে
অঁহ, কোৱা?
উম এনেই আছো শুনাচোন বিজনেছ এটা কৰিম বুলি ভাবিছো। কৰিবা নেকি!
কি বিকনেচ।
এ মানে ধৰা এনেৱা এ তাই মানে ধৰা ছেকেণ্ড হেণ্ড কাপোৰ মানে গম পাইছা
পাৰিয়ে কৰি গলো।
মানে কেনেকুৱা টাইপ জানা তুমি ধৰা মানে এ সেয়া মানে তৃপ্তট কাপোৰ তিপ্তেত কাপোৰ। এনে তোমাৰ মতে স এইটো নলেজ আছে তোমাৰ সটো ওপৰত।
ক্ৰিকেট কাপোৰ ন। কেনেকুৱা আৰু কাপোৰটো কম দামত কিনি আনি তুমি দামত বি কৰিব লাগিব তেনেকোৱা ধৰণে মনে হ'ব।
এ সেনে কোৱা টাইপ নহয় মান শ্ব ৰুম এটা খুলিম মানে ধ শ্ব ৰুম মানে ধৰা বেছিকৈ পইচাঁ ইনকাম কৰিবৰ কাৰণে
উম।
গম পাইছা? মানে ধৰা এনেকুৱা টাইপ- মানে ধৰা এনেকুৱা টাইপ ইনকাম- মানে ধৰা- মানে- সেইটো মানে প্ৰফিত হোৱা পাটনাৰশ্বিপত খুলিম, কোৱা যদি কোৱা, তুমি মানে কৈছিলা ন' কিবা ইনকাম এটা লাগে বুলি। সেইটো কাৰণে মানে কলোঁ তোমাক মানে।
দিব পাৰি।
অ' মানে তুমি এটা- এটা জব কিন্তু মানে এটা সেয়া লাগিব নহয়, ধৰা এটা ৰুম লাগিব বা এটা সেয়া লাগিব কনচেপ্ট জেগা।
উম, ৰুমটোতো মিলাব পৰা যাব বাৰু।
কিন্তু মানে তুমি কাপোৰ- কাপোৰ লগত নিজে আগত মানে কেনেকুৱা টাইপ কাপোৰ আনিলে চলিব তোমা ৰ মতে কোৱাচোন।
কাপোৰ কেনেকুৱা আৰু। ঠিক তত কাপোৰতো নানো বাৰু। নতুন কাপোৰ- কাপোৰো কম দামত
না ত্ৰিপ-টিত কৰিলে ভাল হ'ব নেকি মোৰ মতে? কি ট্ৰিপটেট মানে চলে গম পাইছা? ট্ৰিপটেট হ'লে।
বলে কিছুমানে পিন্ধে, কিছুমানতো বহুতে নিপিন্ধে না।
অ' মানে মোৰ মানে থ্ৰিফটেট কিনিলে ভাল হয়। মানে ধৰা মানে এনেকুৱা ধৰ মানে ধৰা ব্ৰেনড - ব্ৰেনড টাইপ, মানে যেনেকৈ ধৰি লোৱা এটা মানে জেগা- মানে ধৰা, ভাল কোম্পানী টাইপ মানে বনাম মানে।
পাৰি। কাপোৰ কিনি আনিব লাগিব কমত দি, ফেঞ্চি বজাৰ চে ঞ্চি বজাৰৰ পা।
অ' সেনেকুৱাব পাৰি, কিন্তু মানে ধৰা তুমি এতিয়া অ' মানে ধৰা এনেকুৱা টাইপ মানে কনচেপটো এবাৰ তুমি ধৰা মানে যোনটো লাভ হ'ব গম পাইছা? মানে ধৰা ইউটিউবত- চিটিউবত ভিডিঅ' দিব লাগিব। তেতিয়া মানে বেছি ভাল হ'ব। অ' ধৰা সেনেকুৱা হ'লে মানে তুমি নিজে তো আমি লাভত থাকিম, গম পাইছা? নহলে মানে কোন হ'ব? ধৰা মানে এ দুটা কনচেপ্টটো ভাবি ল'ব লাগিব না। কনচেপ্টটো ভাবি ল'লে মানে হৈ যাব। ধৰা মানে সেনে কৰিলে হ'ব, নহলে মানে ধৰা নহ'ব। তুমি কোৱাচোন তোমাৰ মতে কনচেপ্ট কৰিলে ভাল হ'ব।
মোৰ মতে কেনেকুৱা আৰু, কাপোৰো ভাল হ'লেই হ'ল আৰু।
কিবা আইডিয়া ক'চোন মোক এনে আই দিয়া যদি আছে তোমাৰ মতে, বিজনেছ আৰু বেলেগ বিজনেছত
বেলেগ বিজনেছ কেনেকুৱা, তুমি দোকান খুলিব পাৰা। বেলেগ কেনেকুৱা, ৰাতি আজিকালি- এনে ৰাতি দোকান বিলাক নাপায় ন'। ৰাতি বহুত মানুহক লাগে তেনেকুৱা দোকান। এ কিবাকিবি খাবলৈ বিচাৰিব আৰু, ৰাতি দোকান নাপায়। এনেকা ৰাতি দোকান খুলিব পৰা তুমি। ৰাতি ব্লেকত পেট্ৰল, ডিজেল তেনেকৈ ৰাখিব পাৰা।
অ' নাই - নাই - নাই। তুমি এনেকুৱা এইটো গাঁৱলীয়া এলেকাত কৰিব বে ধৰা তুমি অকল কি হাইৱেটো তেল ডিপুটো খোলাই থাকে ন', মানে অকল ৰাস্তা মানে ঘৰৰ ওচৰতে মানে খোলা নাথাকে, মানে ধৰা যেনেকৈ গাওঁ-চাওঁ জেগা
হাইৱেত- হাইৱে ৰাতি নাথাকে ন' চব জেগাতে। কিছুমানত থাকে। যোনবোৰ জেগাত নাথাকে সেইবিলাকতো দিব লাগে না।
অ'। তেনেকুৱা বহুত মানুহৰ হ'লে ফছি যায়।
অ'।
বা আৰু কিবা বেলেগ বিজনেছ নাই তোমাৰ ম- মাত- মানে ধৰা মানে এনেকুৱা বিজনেছ য'ত মানে বহুত মানে লছ নাযায় মানে, এনেকুৱা বিজনেছ।
কেনেকুৱা বিজনেচ গাহৰি ফাৰ্মাও খুলিব পাৰি।
হয়।
বেমাৰ আহিছে কিন্তু মানে এইটোয়ে চাই ল'ব লাগিব আৰু।
অহ, আৰু কিন্তু মানে গাহৰিটো ফাৰ্ম খোলিলে বহুত গোন্ধাই মানে ধৰা স্মেল মাৰে বহুত।
ইছমেল মাৰে এইটো হেৰিটো ভাল হ'ব লাগিব ন'জেগাটো ভাল হ'ব লাগিব যাম বুলি কম আৰু। কলিয়টো নহ'ব ন'।
অহ -অহ তাৰমানে বেছি লেতেৰা কৰে বহুত বোলে বজাৰ।
কোৱা?
তোমাৰমতে কেনেকোৱা টাইপ কনচেপ্ট কৰিলে ভাল হ'ব কোৱা চোন?
তাকেই ভাবি আছো ৰখা মও কি কৰিলে ভাল হয়, মই কম তোমাক এতিয়া।
এনে তেন শুনা মানে মোৰ মতে মই কাপ কাপোৰৰ বিজনেছটো বেছি ভাল হ'ব কিকি তৃপ্তেত কাপোৰ আনিলে মানে ভাল হ'ব কিকি মানুহে মানে এইটো ভাবিব ধৰা মোৰমতে মোৰকনচেপ মতে মানে ভাবো মানে ধৰা মোৰ আগৰটোৱে ছেমটো ছেম কাপোৰ পিন্ধিব নোৱাৰে মানে ধৰা এনেকুৱা টাইপ কনচেপট মানে পিন্ধিম বিচাৰে ন' মানে মই যোনটো পিন্ধি আছো তুমি পিন্ধিব পাৰা তুমি পিন্ধাটো মই পিন্ধিব পাৰোঁ সেনেকুৱা টাইপ মানে গম পাইছা মানে সেইটো কাৰণে মানে ধৰা গম পাইছা? সেইটো কাৰণে মানে ধৰা নহলে মানে মোক
সি তেত কাপোৰ কত এতিয়া পাবা কত তুমি সেইটো নিজে কোৱা?
মানে ইণ্ডিয়াৰ বাহিৰত মানে অসমৰ বাহিৰত পাই যায়টো।
অহ ইয়াত পায় আৰু
মানে ধৰা এইটো অসমতো মানে এইটো মানে কেজি হিচাপ পাই গম পাইছা তিপ্লেত কাপোৰটো মই যানা মতে তেতিয়া এই তৃপ্লেত কাপোৰটো পিন্ধিলে মানে সেইটো মানে ভাল হয় মানে ধৰা কিউকি এইটোত মানে লাভ বহু ব অকনমানে ধৰা গম পাইছে মানে সেইটো কাৰণে ধৰা মানে মই ভাবি আছোঁ মানে সেইটোৱে কৰোঁ নেকি দেই কি কৰিম বুলি ভাবিছা তোমাৰ মতে কোৱাচোন মোক এটা? কিবা কনচেপ্ট নিজৰ মতে কোৱা
মই কি কৰিম মইতো ভাবিছোঁ গানে শুনি ভাবিছোঁ কবা ভাল জেগা ৰাতি আহিবি
তো যে পাৰ্টনাৰশ্বিপত খুলিব পাৰি তেনেহলে অহ, এনে কি ব এনেই এনেই কি- কি বস্তু ৰাখিবা তোমাৰ মতে
কি বস্তু ৰাখিম পেট্ৰল ৰাখিম, চিগেইট গোটকা এইবিলাকে ৰাখিব লাগিব।
অহ -অহ আৰু ধৰা মানে আকৌ সেয়া বস্তু ৰাখিব পাৰা তুমি যদি ধৰা দিনত যদি খোলা
দিনত নোখোলো ৰাতিয়ে খুলিম খুলিলে
অহ - অহ মানে মেগী
ৰাতি খুলিলে বেছি মানে অহ মেগী-চেগী থাকিব।
অহ, চাহ বা বিচ
চাহ -মেগী থাকিব, ৰুটি-চুটি থাকিব, তেনেকুৱা ধৰণৰ
মেগী টো কিন্তু শুনা মোৰ মতে কিন্তু ৰাতি মেগীটো বনালে চলিব মানে ধৰা বহুত মানে টুৰিষ্টে মেগী খাই ন' আহি পিনে
উম, খায় -খায়। চলিব মানে ভালকৈ চলিব
অ, এনে তুমি লোকেশ্যনটো কেনেকুৱা জেগাত দিবা ধৰা
লোকেশ্যনটো কেনেকুৱা জেগাত দিম ন ভাল আৰু জেগাত দিম মানে য'ত ধৰ মানে মানুহ মানে ৰাতি বেছি থাকে। বাছষ্টেণ্ড- চাছষ্টেণ্ড বিলাকত ৰাতি মানুহ থাকে না তেনেকুৱা জেগাত
অ, অ, মানে তুমি মানে এটা মানে মানে এটা হাইৱে জেগা দিবা মানে যেনে মানে এনেকুৱা জেগাত দিবা অ, অ, মানে য'ত মানে বাছষ্টেণ্ড বা কিবা ভাল ভাল মল আছে এনেকুৱা জেগাৰ মানে টাউন এৰিয়াটো দি লাভ নাই নেকি টাউন এৰিয়াত ইমান মানুহ নাথাকে, মানে ধৰা মানে চিটি চিটি মানে ধৰা কবাত মানে ফেক বেছি এনেকুৱা জেগাত দিলে চলিব আৰু য'ত মানে ট্ৰেইন বাছ বা বাছ সেইবিলাক যোৱা ৰাস্তাত
উম! উম!
মানে কেতিয়াবা তুমি কো কেতিয়াবা ষ্টাৰ্ট কৰিম বুলি ভাবিছা?
মই কৰিমেই আৰু মানে মই ভাবি আছোঁ তাকে পইচাটো পইচাটো মিলিলে কৰি আছোঁ।
আকৌ ফ্ৰিচ চিজটোও লাগিব ন?
এ ৰাতি ফ্ৰিজ নালাগে বাৰু ইমান ঠান্দা দিনততো ফ্ৰিজ ঠান্দাটো ঠান্দা দিনেই আহিব নহ ঠান্দা দিনতো নো কোনে ফ্ৰিজ কোনে ঠান্দা খাব ন ইমান ফ্ৰিজিং বস্তু
তেতিয়াও ম এনেই তোমাৰ মতে কিমান বস্তু কিমান কিমান পৰিব তোমাৰ মতে কোৱাচোন এনেই তুমি যদি দোকানটো ষ্টাৰ্ট কৰা মানে ধৰা সেয়াত যেনেকৈ দোকানখনন সেয়াটো কিমান বাজেট মান পৰিব
ইমান থাৰ্টি থাউজেণ্ড মানত হৈ যাব ৰুম নলওঁ ৰুম নলওঁ ঘুন্টি ঘুণ্টি লাগে
ডাঙৰ মানে অকল নাই দা অকল নাই দাউত
অ নাই যোৱা নাই অ কল নাইটো কাকে মই মানে ভাবিছো ফৰ্টি থাউজেণ্ড মানৰ ভিতৰত হৈ গলে হৈ যাব বাৰু এবাৰ বস্তু কুনিলেও পাৰিলে মানে ভালেওঁ
অ মই সেইটো হৈ যাব তেন তোমাৰ ধৰা এ এবাৰ পাৰিলে
উম উম
যেতিয়া মিলাব পাৰিবা ন ধৰা মানে ধৰা মিলিলে মিলি যাব নহলে মানে যদি নকৰা তেনেহলে মানে অকণ লচত গুচি যাব পাৰা সেইটো কাৰণে মানে ধৰা তুমি এইটো ভাবা কি লাভত থাকো বুলি গম পাইছা লচত থ নে ধৰা যিমানটো প মানে যিমানটো মানে বেছি মানে ধৰা মানে দোকান এখনতো চাব গলে বস্তু মেছি ভৰাব লাগে মোৰ মতে মানে জোখত বেছি মে তেতিয়া দেখি পেনে মানুহ সোমাই আহি ন
সেইটোৱে
নে মানে ধক ধৰা এনেকুৱাই কৰিব পাৰিম দুটাই মানে ধৰা দুটা থাকিলে এ মিলি যদি পাটনাৰশ্বিপত কৰো দুটাই
উম
পাৰ্টনাৰশ্বিপতে কৰো নেকি মোৰ মতে
পাটনাশীপত ন উম পাৰি এ তুম দুইটাই মিলাই ললেই হ'ল আৰু
অ মিলাই লিলেই হ গ'ল দিয়া তেনেহলে তুমি কাইলৈ মানে মোৰ ঘৰ আহিবাচোন মই তোমাৰ লগত কথাটো পাতি ল'ম
আহ দিয়া দিয়া ঠিক আছে দিয়া অ ঠিক আছে অ হব অ হ'ব